অ এ এনে বহি আছো আৰু কি নকৰিবা তুমি কি কৰিছা হেল্ল'। হেল্ল'
কলেজৰ
অ মই শুনে পোৱা নাছিলো নেটৱৰ্কতটো গুচি গৈছিলে। কোৱাচোন কি কৈ আছিলে অঁ এতিয়া পাইছোঁ। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।
কনে কালজ আছো। শুনা পোৱা।
মাজে মাজে তোমাৰ মাতটো গুচি যায় অ মই শুনিছো এতিয়া।
অ এতিয়া শুনিছা ক অ অ। মোৰ এইবোৰ দিন বোৰ কিমান মনত পৰে হয় নে কলেজৰ
তাকেতো আৰু তুমি আজি ফোন কৰিলা মোৰ সঁচাকে মানে তোমাৰ ফোনতটো দেখি পেলাই কলেজৰ দিনবোৰৰ কথা মন মনত পৰি গ'ল জানা
অ হয় নেকি সেই যে আমি বহিছিলো কথা পাতিছিলো
এ বহুত মনত পৰে সেই দিনবোৰ যে পাহৰিব নোৱাৰি আৰু দেই জীৱনৰ মানে আটাইতকৈ সুন্দৰ সময় আছিল ন সেইখিনি
অ তাকেইেতো আৰু এনেকে উভতি আহিব নেকি
উম ন তোমাৰ তুম আমি চোৱা ন নতুন বন্ধু নতুন পৰিৱেশ নতুন অভিজ্ঞতা আমি সকলোবোৰ একেলগে পাইছিলো ন অ কলেজৰ দিনত
অ অ তাকেইেতো আৰু তেতিয়াৰ বন্ধৱীৰ বন্ধু বান্ধৱী বোৰ কিমান এটা ভাল ভাল লগ বন্ধু হৈ আছিলো হয়নে আৰু সময় আমি এ সময় আমি লগ পাইছিলো লগ পাই পেলাই কথা পাতি দিছিলো এতিয়াতো আৰু লগৰ নাপায় আহ
প্ৰথম দিনা যে আমি কলেজলৈ গৈছিলো কিমান ভয় লাগিছিল ন প্ৰথম প্ৰথম
অ কিমান বুকুততটো একদম ধপ ধপ পাইছে
নতুন টিচাৰ আছিলে নতুন নতুন ষ্টুডেণ্ট কাকো চিনি নাপাওঁ
নাপাও আৰু আহ তেতিয়া আমাৰ দিনবোৰ এনেকুৱা আছিলে ন আজিকালি আৰু ল'ৰা ছোৱালী বিলাকচোন কলেজত গ'লে ভয়ে নালাগে বুকুবোৰ ধপ ধপ নধপ পাই সিহঁতৰ সিহঁতে চোন এটা উৎসাহ সিহঁতৰ যাব আৰু আমাৰ কিমান ভল উম আৰু আমাৰ যে কিমান ভয় লাগিছিলে ন বা কেনেকুৱাকে যাম ছাৰ আহিব বাইদেউ আহিব কি আহে ন
আমাৰ যে আমাৰ যে ফ্ৰে ফ্ৰেণ্ডশিপ পোৱাৰ মানে গ্ৰুপ টো বহুত ডাঙৰ আছিল ন গ্ৰুপ টো আমাৰ ক্লাছৰ পিছত যে আমি কিমান ঘন্টা ধৰি ঘন্টা যে আমি একেলগে মানে টাইমটো পাৰ কৰিছিলোঁ
উম তাকেতো কিমান ভাল লাগিছিল আৰু কথা পাতি পাতি চোন আমাৰ ভোকো নালাগি একোৱে নালাগিছিলে মানে যেনেকুৱা লাগিছিলে আমি মানে দিনতো সময়তটো এনেকেই যাব নেকি
উম মই জানা কলেজ যাবলৈ কাৰণে যে মই ৰাতিপুৱা পাঁচটাতে উঠিছিলো পাঁচটাতে উঠি গা পা ধুই মায়ে বনাই দিয়া টিফিন মানে খাই বৈ মেলি কলেজৰ কাৰণে টিফিন পেক কৰি পেলাই মানে ইমান মানে এক্াইটেড আছিলো কলেজ যাবলৈ চ চবকে লগ
অ আৰু টিফিনো অ টিফিনো নিলে আৰু মানে একদম মানে নিজৰ নিচিনা চবে মানে একেলগে কিবা খোৱাতো মানে কিবা যদি কোনোবা আনিছে আৰু গোটেই মখাই
আৰু আমি যে মনত আছে আমি যে তোমাৰ কলেজত গৈ আমি ক্লাছত নাযাও নহয় প্ৰথমে আমি চিধা
হে হে কেণ্টিন দে ত ত ধ কোনোবা যদি এজনে লৈছে আৰু হৈছে কোনোবা আৰু সিয়ে যদি লৈছে আৰু হৈছে
কেণ্টিন খনত যে আমি কিমান সময় পাৰ কৰিছিলো একেলগে তাতে বহি চাহ চিঙৰা খাইছিলো এনেকে আমাৰ একঘন্টামান পাৰ হৈ গৈছিল তাৰ পাছতহে আমি ক্লাছলৈ সোমাও
অ মনততো মোৰ পৰে
আৰু বহুত মনত পৰে এতিয়াতো মোৰ মানে একদম দিনবোৰ নোযোৱাই হৈছে প মানে দি উঠাৰ পাছত আৰু ঘৰত থাকিব মনে নোযোৱা হৈছে আকৌ কলেজলে যাওঁগৈ নেকি কলেজৰ জীৱনৰ নিচিনা জীৱন আৰু
নাই নাই নাই আৰু জীৱনৰ নিচিনা নাই
আৰু যে তোমাৰ অ তোমাৰ যে পৰক্ষাৰ আগ আ কেটিন বহি যে নোট লিখিছিলোঁ মনত আছে
অ অ আ
কিমান নোটচ লিখিছিলো একদম পৰীক্ষা পৰীক্ষা আহিব আৰু দৌৰা দৌৰিকে আমি নোটচ লিখা নাই পঢ়িব বাকী আছিলে আমাৰ
আহ তাকিতি
আৰু কি কি মনত পৰে তোমাৰ কলেজৰ বিষয়ে
ই মোৰতো বহুত মনত পৰে মানে কেতিয়াবা যদি আমাৰ দেৰি হৈছে আমি কেনে দাউৰি দাৰি গৈছে অ কেতিয়াবা আমিোন এঘন্ট মান সময় বাহিৰত থাকো এইবোৰ মনত পৰে নে কেতিয়াবাচোন এটা এটা ক্লাছ আমি হেৰি এৰায়ে যায় আমাৰ মানে ৰৈ ৰৈ
আৰু আৰু কি জাননা আৰু যে আৰু যে গোটেই চেমিষ্টাৰত যে আমি নপঢ়িছিলোঁৱে পৰীক্ষাৰ আগদিনা যে কি টেনচন আমাৰ
পৰীক্ষাৰ মানে এদিন বা দুদিন যদি বাকী থাকে আৰু আমাৰ নিচিনা পঢ়া আৰু কোনো নায়ে এনেকে পঢ়িছিলো যে দিনতো পঢ়িব লাগিব ৰাতিও পঢ়িব লাগিব আৰু বাকীতো পঢ়া নাযায় বাকী সময়ত
উম আৰু যে আমি ইজনে সিজনৰ অ তুমি মোৰ মই তোমাৰ আৰু যে বাকী কেইজনী আমি সিজনে সিজনৰ যে চাই চাই লিখিছিলো আমি সেনেকে সেই কলেজৰ দিনবোৰ পাৰ কৰিছিলো আৰু ন
অ তাকেতো তুমি কিবা যদি পা নাছিলো তই কৰিবি দে তুমি কৰিবা দে তই সেনেকে কৰি পেলাই আমি তুমি লান কৰিবা মই এইটো লান কৰিম মোৰতো মই তোমাক দেখাম তুমি মোক দেখাম হাবা
আমি গোটেই গোটেই গোটেই চেপটাৰ বোৰ আমি নপঢ়োৱে আমি দুটা তিনিটা চেপ্তাৰ পঢ়ো বাকী কেইটা এনে ভগাই ভগাই লৈ একজামত আমি সেনেকে লিখো
অ তুমি এই টো লান কৰি আহিবা মই এই দুটা লান কৰিম তুমি সেই দুটা লান কৰিবা
তাকে আৰু যে আমাৰ আমাৰ টিচাৰ বোৰেও আমাক বহুত হেল্প কৰিছে ছিলিল ন
উম তাকেইেতো আমাক মৰমো কৰিছিলে আৰু আমাৰ যে এই লগ বোৰ যে আমি যে একেলগে গোটেইখিনি এটা গ্ৰুপ যে আছিলিলো মানে সেই টিচাৰ বোৰ মানে চ ভাবিছিলে জানে ইহঁতে এটা গ্ৰুপ উম এতিয়া এতিয়া নিচনাতো সেনেকুৱা নাইএ
আৰু যে তোমাৰ অ কলেজৰ সাংস্কৃতিক অনুষ্ঠান বোৰ তোমাৰ আমাৰ ফ্ৰেচাৰ্চ কলেজ উইক সেইবোৰ দিনতটো আৰু আমাক একো কবই নালাগে আমাক আৰু বিচাৰিয়ে নাপায় টিচাৰ বিলাকে ক'ত ক'ত আমি কৰ'বাত নাচিব যাও কৰ'বাত ক কাৰ ঘডৰে ঘৰে প্ৰেক্টিচ কৰি থাকো কলেজক বুলি কে হয়নে
আহ তাকেতো ইমান মনত পৰে সেইবোৰ
আৰু তুমি যে দিলা মনত আছিলে তোমাৰ ড্ৰামাত যে সোমাইছিলা
অ অ তাকেইটো ইমান ভয় লাগিছিলে জানানে মই অ প্ৰথম মানে কৰিছিলো যে মোৰ একদম মানে বহুত ভয় লাগিছিলে তোমাৰ ভয় লাগিছিল
অ মোৰতো ভয় লাগিছিলে মইতো ড্ৰামাত কৰিব গৈ পেলাই তো মোক গানে গাব দিলে ড্ৰামা মোক চিলেক্টে নকৰিলে কিন্তু তুমি ধুনীয়াকে কৰি কৰিব পাৰিছা
অ মোৰ ভয় লাগিছিলে প্ৰথম দিনা যে আছিলে আৰু
মোক যে মোক যে মোক যে প্ৰথম প্ৰথম ফ্ৰেচাৰ্চ ত যে ষ্টেজৰ ওপৰত উঠাই দিছিলে গান গাবলৈ কাৰণে মই যে মই যে কি কৰো লাজ পাইছো কান্দিছো মানে কি কৰিম এনে
পিছততো পায় অ পিছতো তুমি যেনেকে গাইছা যেনেকে লাগিছে কি একদম মানে তুমি মানে প্ৰথ
অ
পিছত অ পিছত তো প্ৰথমতেতো ভয় লাগি বই ন মই যে অ ম অ মই যে ড্ৰামাত কৰিব যোৱাতে যে মোৰ যে প্ৰথম দিনাখন ইমান ভয় লাগিছে
অ
প্ৰথম দিনাখনতো ভয় লাগি
তাকেতো আৰু এইবোৰেই তোমাৰ ধৰা আত্মবিশ্বাস বহুত বঢ়ায়
অ আৰু তেতিয়া মানে কিবা নকৰিলে প্ৰথমত আহ মানে ধৰা যেতিয়া কৰা হয় হল তেতিয়া বিশ্বাসটো বাঢ়ি যায় তেতিয়া নেক্সট মানে উ দ্বিতীয়বাৰৰ দ্বিতীয়বাৰৰ কাৰণে অলপমান উম ভাল হয় কৰিবলৈ
এতিয়া যে চব নিজৰ নিজৰ কামত ব্যস্ত কলেজ পাৰ হৈ গল মানে কাৰো ক এতিয়া কৰিবি সময় নাই
সময় নাই চবে মানে নিজৰ কামত ব্যস্ত হৈ গল কাৰোবাৰ বিয়া হ'ল কাৰোবাই পঢ়ি আছে কোনোবাই চাকৰি পাইছে ছে
তাকেই কেতিয়াবা কেতিয়াবা তোমাৰ পুৰণা ফটোবোৰ চাই থাকো চাই চাই ইমান মনটো মানে বেয়া লাগে আকৌ যদি ঘূৰি গ'লো হয় কলেজৰ জীৱনলৈ ইমান ভাল লাগিল হয়
তাকেইতো এনেকোৱা যদি হ'ব পাৰিল হয়
উম সেইটোৱেতো
এতিয়া আৰু কত ঘূৰি আহিব এইবোৰ জীৱন
আৰু কলেজৰ দিনবোৰে আমাক কেৱল শিক্ষাই মানে এ শিক্ষাই দিয়া নাইতো ভাল মানুহ হ'বলৈও শিকাইছে ন
অ ভাল মানুহ শিকাইছে হবলে কিমান আমি শিকিব পাইছো কলেজৰ পৰা কলেজৰ জীৱনটো পৰা আমি মানে বহুত কিছু শিকিব পাইছো এই জীৱনটোৰ পৰা
আৰু তোমাৰ সামাজিক মাধ্যমৰ জৰিয়তে সকলো আমি সংযোগ ৰাখিলে ভাল আছিলে চচিয়েল মিডিয়াত যদি আমি চবে যদি কন্টেক্ট ৰাখিলো হয় ন
অহ
কিন্তু এতিয়া আৰু চব ব্যস্ত
চব ব্যস্ত নাই
আৰু যদি পালো হয় এইবোৰ দিন ঘূৰাই হা
হু‌ হু তাকেতো এতিয়ানো ক'ত পুৱাই যাব লগ বন্ধু বোৰে নাপাওচোন উম
পঢ়িবৰ কাৰণে কিন্তু আমাৰ পঢ়াই নহয় ইমান খুচুৰ খাচাৰ কথা পাতি থাকো টাৰ্চেট আহি
অ আমাৰ মানে কথা পাতাই হয় অ আৰু ক্লাছত যে তেতিয়া টিচাৰ্ছ আহে তেতিয়া আমাক কয় ন অকনমান আঁতৰি বহা তোমালোকে মোৰ কথা নুশুনা তোমালোকে ক কথাই পাতি থাককা অকমান অকমান আঁতৰি আঁতৰি ‌ বহা আমি যে গোটেই মাথাই একেলগে বহিছো
ক্লাছত কথা পাতিব নোৱাৰো ক্লাছ হৈ থাকে কেনটিনত তোমাৰ মানুহ ভৰি থাকে আমি বহিবলৈ কাৰণে লাষ্টত লাইব্ৰেৰীত যাওঁ লাইব্ৰেৰীত মানে গৈ পেলাই আমি আদ্দ দিবহে য়াওলাইব্ৰেৰীতো মানে আমি পঢ়িব নাযাওঁ এনেকুৱা আছিলো আমি আৰু যে বাৰ্থডে চেলিব্ৰেট কৰিছিলো যে ক্লাছ ৰুমত ডেইলি মানে এজনীৰ পাছত এজনী বাৰ্থডে আহিয়ে থাকে আমাৰ
তাকেদেই এতিয়া আৰু সেইবোৰ আৰু একোৱেই নোহোৱাই হৈ গল
অ নাই তাকেইটো
হ
কেতিয়াবা আৰু লগ পালে আৰু অ কথা পাতিম দিয়া
অ ঠিক আছে আৰু মাজে মাজে ফোন চোন কৰি থাকিবা তুমি
অ অ অ তুমিও কৰি
অ সেইটোয়ে মই মইতো কৰোৱে যোৱাকালি কৰিছিলোঁ তুমি ৰিচিভ নকৰিলা আজি তুমি ফোন কৰিছা তাৰপিছত আজি আকৌ মই ফোন কৰিলো অহ ঠিক আছে দিয়া হ'ব লগ পাম নহ'লে অহ অহ ঠিক আছে অহ ঠিক আছে দিয়া থেংক